হেল্ল' থা
হেল্ল' কোৱা, কি কৰি আছা? অ', শুনিছো কোৱা৷
মানে শুলো, আজি অলপ৷
অ',
কু নাই গিল তো পই বলো গ তুমি তছ ল গ পাল
অ, মই ফোন কৰিছিলোঁ, তাৰপিছত তোমাৰ কথা সুধিছোঁ যে শুই আছে বোলে
অ', মাহঁতে চাহ মানে মোবাইলটো মই শুই থাকিলো, তুমি কিলালত গ'লা?
নাই আজি নগলো, ঘৰত আহিলো৷
ঘৰত গ'লা?
অ' লগৰ দুজনী মানে আ জনীয়ে ককায়েকটো মানে বাহিৰত যাবগৈ যে৷ তাৰ পিছত আৰু মানে মানে কিবা আছে। ঘৰত সেইটো কাৰণে মানে গুচি আহিল কৈ-কি? তুমিও ব'লা অকলে থাকিব নালাগে। সেইটো কাৰণে মানে মইো আহিলোঁ।
অ, সিহঁত তাত যোৱা নহয় তুমি ঘৰলেহে কৈছা।
নাই, মই ঘৰত আহিছো মানে গোটেই কেইজনী নিজৰ-নিজৰ ঘৰত আৰু।
অ, ঘৰ বিলাকে ওচৰা হুচৰি নে কি?
ওচৰা ওচৰি নহয়, অলপ দূৰ আছে। মানে তথাপি আহিছো আৰু একেলগে। তাৰপিছত মই ইয়াত নামি তেনেকে নামি-নামি গৈছে আৰু। সেইখিনিৰ পৰা একেলগে আহিলো।
বাকি কি খালা? মই ভাত খালো দুপৰীয়া। তুমি কি খালা?
মই ভাত খালোঁ।
কিমান দিনত গৈ পালা ঘৰত?
ঘৰত, এ দুপৰীয়া টাইমতে আহি পাইছোঁ।
অ, ক্লাছটো অফ কৰিলে এতিয়া প্ৰব্লেম নহব। কৰিলা।
নাই আজি মানে নাছিলে তাৰপিছত কালি কিবা এটা কৰিব লাগিব আৰু।
অ, কাইলৈ সোনকালে ঘৰত মানে তালৈ আকৌ সোনকালে যাব লাগিব চাগে।
নাযাও নেকি, ইহঁতে নাযাও বুলিও কৈছে এতিয়া। মইনো অকলে যাম কিয়। মানে যাব পাৰিম। আকৌ ইয়ালৈ গুচি আহিব লাগিব যে। হয়, অকলে থাকিব নোৱাৰিম নহয় ৰুমত।
থাকিব নোৱাৰিবা ন।
থাকিব পাৰিলেও মানে ভয় লাগে ন। অকলশৰীয়া মানে তাত। তাতে ওপৰত অকলশৰীয়া ছোৱালী। সেইটো কাৰণে।
ভাত কিহে খালা?
ভাত আজি খাৰ বনাইছিলে। তাৰপিছত আৰু ভাজি। তেনেকে খালোঁ।
অঁ, মাছ মাংস নাই আমাৰ।
নাই ৰাতিলৈহে খাম। মায়ে গমেই নাপায় মই অহা কথা। ইহঁতৰ মানে ঘৰত গম পাই-নাই। তাৰ পিছত মই ঘৰত আহিছোঁ। যেতিয়া তেতিয়া ভাইটিৰ লগত কথা পাতিছোঁ। তেতিয়া কৈছে কি কোনে কথা কৈ আছে। আহ, নকলো মই।
উম,
ইহঁতৰ মায়েহঁতে গম পাই তাৰ পিত মই মানে নকলোৱে। মই উঠা দেৰি হয়। মায়ে তাৰপিচত মই শুই আছো। ফোন কৰিম বুলি ভাবি, তাৰপিছত নকৰিলে। তাৰপিছতে আৰু। মই আহিছো। আহি পেলাই ভাইটিৰ লগত কথা কৈছো, যে আমাৰ ভাবিছে কি? কাৰ লগতনো কথা কোৱা আছে। ভাইটিক সুধিছে দেখা পাই যে অ। ভালে পইচা আহিছা বোলে। মই ফোন কৰিব ওলাইছিলোঁ, এনেকৈ কৈছে।
অ। হয়। এতিয়া কাইলৈ চাগে দেৰিকে আহিবা। আহ, কাইও নাহিবা নেকি? নোযোৱা চাগে তালৈ ন।
নাই নাযাওঁ, দেও কবালৈ যাম আৰু। সিহঁতে নগলে এইটো নাযাও। তেতিয়া সোমবাৰৰ পৰা ক্লাছ পাম আৰু। অহ, কিহে খালা ভাত?
মই ভাত, হেৰি দালি আলু আৰু পটল বুট। এনেকেনে চব মনছিলে মই তাকে খালোঁ।
অ, মা ৰ বেমাৰ ভাল পাইছে?
অ, পাইছে আৰু অলপ। এইকেইদিন বাৰু মানে কালি ব কিবা মানে প্ৰব্লেমটো দেখুৱালে। অলপমান ভালে পাইছে ভালকে আছে। এনেইতো একদম কৈ থাকে পিছফালে বিষ হৈছে বিষ হৈছে বুলি।
অ',
উম, ক'বাত যাবা নেকি নিজা হলে।
নাই নাযাওঁ।
অ',
সন্ধিয়ালৈ এনে মানে যাও নেকি? মানে এ আৰু মানুহৰ ঘৰত। নাই অলপ দূৰ আছে।
অ' কি গাড়ীত গাড়ীটো যাব নালাগে।
নাই গাড়ীত যাব লাগে।
গাড়ীত যাব লাগে ওচৰত কি তাৰমানে চাৰিআলি তাৰিআলি আছে নে নাই আছে নে।
আছে।
অ' তালৈ ওলাই যাবা চাগে কিবা কিবি খাবা মন গলে
অ' যাও কেতিয়াবা কেতিয়াবা ইয়াত ইমান যোৱাই নাযায় মানে। মানে অলপ ইয়াত মানে অলপ দূৰ পাওঁ তাত মানে বেছি ওচৰ যে। আৰু তাত মানে তিনিজনী অলপ লগ থাকে যে যাব পাৰি ইয়াত অকলশৰীয়া যে।
উম-উম, মোৰ উম বৰ মা কত গল? মই অ' যাম মই ৰানিং আছো ৰানিং কৰিব যাাম।
অ'
উম, দেখি ছটা মান বজাত আজ যে একদম দুপৰীয়া বহুত শুব মন গ'লে তোমাক মেছেজ দিছিলোঁ নহয়।
অ-অ মই শুই আছিলো তেতিয়া তাৰপিছতহে উঠি পেলাই গম পাওঁ তুমি যে মেচজ দিছিলা। তাৰপিছত তেতিয়া ৰা ৰাতিপুৱা দহটামান বজাত দিছিলা নেকি ডাটা অন নাছিল। মই গম নাপাওঁ তাৰপিছত মই শুই আছো পিছতহে উঠি পেলাই। অ' তেতিয় ৰুমতে আছো।
তোম মে বহুত দেৰি বহুত দে
দেৰিকে উঠো মানে একো নাথাকে যেতিয়া আৰু ক্লাছ নাথাকিলে দেৰিকে উঠো
উম
ক্লাছ থাকিলে তেতিয়া মানে সোনকালে উঠা যায় অঁ
হয়
একো কামে নাথাকে হয় তাৰ মানে শুইয়ে থাকো আৰু হম হম
দাদাকে কত যায় ল কল হৈ যায়
দাদাইক মানে বাহিৰত যাব
আহ ক কোৱা হেল্ল'
অ হেল্ল' কালি তোমাৰ লগত কথা পাতি থাকোঁতে ফোনটো নাইকিয়া হৈ গ'ল মানে তোমাৰ মাতটো নাহিলে নেটৱৰ্কৰ প্ৰব্লেম হ'ল নেকি
অ ৰাতি ন
অ ৰাতি চাৰে আঠটামান বাজিছে নেকি
অ ফোনটো তাছত কটা গ'ল তাছতে নকৰিলো আৰু মই
এ, আহিল। কোৱা
কোৱা
ভাইটি গলো
আছে ঘৰতে ম'বাইল চাই
অ,
তোমালোকৰ বাই ফোন কৰা নাই?
বা ফোন কৰিলে ব কৰিলো।
অ,
মা ওলাই গৈছে পেহী এজনী ঘৰতে আছে, মা ওলাই আহিছে। অ,
বাহ ঘৰ দূৰ হয় ন তোমালোকৰ পৰা
অ, দূৰ হয় বহুতখিনি দূৰ গাড়ীত যাব লাগিব টাইম লাগে। দুঘন্টামান লাগিব চাগে যাওঁতে
নাহে চাগে ইমান নহ'লে দূৰ হয় যদি
অ,
মা ক'ত গ'ল?
আছে। বাহ ঘৰত যোৱা নে নোযোৱা তুমি?
গোৱা যে মানে মেলা ব
অ,
তেতিয়া যায়।
অ, তোমাৰ এতিয়া তুমি নহলে হেৰি বি এ কমপ্লিট হল যদি এতিয়া তুমি নপঢ়া। পহা আৰু ন।
নাই নপহো।
বাল এজনী লৰ ছৰ কৰি থাকে। আহ, নপৰো মানে